হেল্ল'।
অহ। ভালেনে? হেল্ল'।
কি কৰি আছা?
এ কি কৰিম এনেকা বতৰ ওলাইছে নহয়, আজিকালি কামেই কৰিব মন নাযায়। তুমি কি কৰি আছা?
অ', মইয়ো আছো এনে এতিয়া। ছা-তা খালে নে নাই?
খালো মাত্ৰ হৈছে মানে এতিয়া কাম কৰিব ওলাইছো পুৰা বৰষুণ জানানে, আমাৰ ইয়াতে।
অ', হয় নেকি? অ আমাৰ ফালে বৰষুণ দিয়া নাই বৰ্তমান এতিয়া ডাৱৰীয়া টাইপ হৈ আছে বৰষু সুন দিবহে চাগে!
তাকেতো আমাৰ মানে পুৱাৰ ৰাতিপুৱাৰ পৰাই বৰষুণ ষোণ আছে হৈ আছে মানে আজি। কেইবাদিন হল বৰষুণ দিয়া নাছিল, ইমান যে গৰম হৈ আছিল নহয়। এতিয়া হঠাতে মানে একেবাৰে বৰষুণীয়া হৈ আছে কেইবাদিন হ'ল আৰু ব তোমাৰোপিনে কেনেকোৱা আছে।
আমাৰ ফালে নাই বৰষুণ দিয়া বৰ্তমান দি
হয় নেকি অ', তাকেতো আমাৰ ইপিনে পুৰা একেবাৰে বৰষুণ হৈ আছে।
অ', মানে ৱেডাৰ চেঞ্জ হৈ আছে আৰু ৰ'দ দি থাকে বৰষুণ দি যে তেনে
অ', হয়, হয়, মানে এ আমাৰ ইপিনে আৰু এই পতককে বানপানী চানপানী হৈ যায় নহয়।
অ', ওলাব নোৱাৰি অ', এ, পুৰা বানপানী হৈ যায় গাড়ী চাৰী নচলেই বাহিৰত।
অ', তাকেতো আৰু আমাৰ ইয়াতেতো মানে স্কুল দিয়া লৰা-ছোৱালী আহা যোৱা ইমান বতৰ বেয়া নহয় ইয়াতে। মানে বতৰটো মানে ক'ব এতিয়া মানে ৰ' বৰষুণ দি আছে অলপ সময়ৰ পিছত ৰ'দ ওলাই যাব। কামটো মানে একেবাৰে হৈয়ে নাযায় জানানে বৰষ কোনো টাইমত ৰ'দ দিলে মানে অলপ চলপ যি হয় খাই মানে হহি চহি হ'লেও মানে কৰা যায় কামটো হয় নহয় কোৱাচোন।
হয়, হয়।
ইপিনে মানে তোমাৰ ইপিনে ব পানী চানপানী হয় নে নহয় বতৰৰ কাৰণে
অ', হয় আৰু ইয়াতে পুৰা ৰাস্তা বেয়া বানপানী ত য গাড়ী চাড়ী নাহে ক'তো যাব ওলাইও যাব নোৱাৰি। তেনেকুৱা উম, বোকা হয় ইমান।
ওলাবই নোৱাৰি বৰষুণ দিলে মানে এইটো কিবলে নালা নৰ্মদাবোৰ একেবাৰে বাহিৰলৈ ওলাই আহে নহয়। ইমান লেতেৰা হৈ থাকে নহয় বৰষুণ খুন্দিলে মানে বুটা কা একদম বাহিৰৰ পৰা ওলাই বা ঘৰৰ পৰা বাহিৰে ওলাবই নোৱাৰি ওলালেও মানে ভাবিব নালাগে যে আমি চাফ চিকুণতাকে ঘৰলৈ আহি পাম বুলি। এনেকা টাইপ হৈ আছে মানে আজি আৰু
অ' এনে ক'তো যোৱা নাই এতিয়া
ক'ত যাম কোৱাচোন এই বৰষুণৰ কাৰণে নহয়, বতৰতো মাত্ৰ এতিয়া ৰ'দ দিব নহয় অলপ সময় পিছত বৰষুণ কোনে হৈ যায় জানানে আৰু আমাৰ ইপিনে নৰ্থ ইষ্টৰ পিনে ইমান হয়য়ে আছে মানে বেলেগ বেলেগ জাগাত চাবাচোন এতিয়া বৰষুণে নাই মানে মানুহে একদম কৰক কি আছে বৰষুণ বৰৰ কাৰণে
অ' অ' বৰষু পুনৰ একচুৱেলি আাৰ ফাল বৰষ বৰষুণ বতৰ দিয়াতো ঠিক ঠিকে আছে ইমান ৰ'দতটো ৰ'দ দিলে মানে বহুত বেমাৰ চেমাৰ হয়, যে হেল্ল'
কিমান কাৰণে একদম ভাল হয় নহয় আৰু কি বলে তুমি গোৱাা কি জান হ বৰষুণ মানে এইটো তেনেকুৱা আৰু তোমাৰপোনাৰ বতৰটো কেতিয়াবা যেনেকা একদম মুড যিমান জলদি চেঞ্জ নহয় বতৰ ইমান জল্দি চেঞ্জ হৈ যায়। জানানে
অ' অ' মইতো ভাবো বৰষুণৰ বতৰটো ঠিকে আছে। ইমান বেছি দিলে মানে বেয়া আৰু এতিয়া বানপানী হৈ যায় ওলাব চোলাব নোৱাৰি। কাম চাম কৰিব নোৱাৰি কিন্তু ৰ'দ দিলেও বহুত বেমাৰ চেমাৰ হৈ যায়।
হয় হয় আমিতো মানে ঘৰত ঘৰত বহি থাকো। থকা মানুহে একো প্ৰব্লেম নাপাও দিয়াচোন। বাহিৰত যোনে ওলাই যায় কোনোবাই হস্পিতেল যাব লগগীয়া হয়। কোনোবাই অফিচ চফিচ যায় কোনোবা কাম কৰিবলৈ যাই সিহঁত কিমান অসুবিধা হয়, এই আমিতো এনেকুৱা ভিতৰত বহি আছোঁ। কাম নিজৰ ঘৰৰ কামহে কৰিব পৰা নাই বেলেগে হাজিৰা কৰা মানুহজননে কোনোবা মাটি খুন্দিবা আছে কোনোবা কি বনাব আছে।
উ'ম হয়, হয় উ'ম আমাৰ ইফালেতো বৰষুন চৰষুণ দিয়ে থাকে বাৰু দেইহিফালে বৰষুণ নে নিদিয়ে।
অ'হ নাই দিয়া এইপিনে জানানে এতিয়া চবে মানে যতেও যতেও চা এতিয়া নিউজ চলি আছে নৰ্থ ইষ্টত অকল বৰষুণ কৈ আছে নৰ্থ ইষ্টত অকল বৰষুণ হৈ আছে।
উম চবে বাহিৰৰ পৰা আৰু নৰ্থ ইষ্টতে ফুৰিব আহে বৰষুণ দি থাকে যে ধুনীয়া আও ৱেদাৰ ঠাণ্ডা ঠাণ্ডা, অঁ
ত বৰষুণ দিলে ইমান এটা বেয়াও নহয় ভালেই আৰু ইমান গৰম সহ্য কৰিব নোৱাৰো মই গৰমতটো ভাল নালাগে বৰষুনটোৱে ঠিকেই আছে।
আৰু আমাৰতো আমাৰতো অলপ
হম হম অলপ ওচৰত আহি কোৱা শুনা নাই।
আমাৰ মানে ইপিনে অলপ মেঘালয় চাইড পৰে ন যেনেকৈ এইটো বৰ্নিহাট হ'ল তাৰপিছত ন পহ হ'ল আমাৰতো ইপিনে মানে অলপ অম মানে চাপি অহা হেন কিন্তু সিহঁতৰ কাৰণে আমাৰো ৱেডাৰটো মানে একদম ঠাণ্ডাই হৈ আছে ইমান গৰম গম পোৱা নাই জানানে। মানে আমি বৰ্ণিফালে মানে সদায় বৰষুণ সদায় বৰষুণ হৈ আছে ন চ' উল এইপিনে বজাৰ-চজাৰ হাত বজাৰো যাব পৰা নাই জানানে বৰষু কাৰণে আমাৰ ইয়াতেতো ইমান দিয়া নাই মানে চিক চিককে দিছে আৰু কেতিয়াবা দিয়ে যদি
ৱেডাৰটো খালি মানে ডাৱৰীয়া টাইপ যে সেনেকে হৈ আছে, অ বৰষুণ দিও দিও টাইপ। উম উম
মানে কি কৰো একেবাৰে একো ডিচিশনে পোৱা নাযায় জানানে এতিয়া ওলাই গলেও মানে, ওলাও নে নো তাৰমানে সেনেকা হয় চাগে
অঁ অঁ অঁ
ইমান চেঞ্জ সেইকাৰণে ক'তো যোৱা প্লেনিঙে নাই ক'তো কৰ'বাত যাম কিবা কৰিম এইটো
উম, যদি ওলাইও যোৱা অচানকছে যদি আৰু বৰষুণ দি দিয়ে বতৰটো ভাল দেখা পাই বোলে ওলাই গ'লা বৰষু খুন্দি দিলে এতিয়া আৰু প্ৰব্লেম হৈ যায় ন, উম অঁ চব প্লেন চপাত হৈ যাব।
বুলি ফুৰিব চুৰিবও যাব নোৱাৰা হয়। তাৰমানে কেঞ্চেল হ'ব স এইবিলাকেই ভাবি ভাবি। কি কৰিব এতিয়া ওলাই যাবও নোৱাৰি ন। তে অলপ, সময়ৰ কাৰনে এতিয়া বৰষুণ দিয়া নাই অলপ আৰু দি-দি দিব প তাকে বৰষুণে দি দিব।
আজিতো চাগে কোনো ওলাবই নোৱাৰিব। কাৰণ বৰষুণ দিওঁ-দিওঁ হয়েই আছে যে।
অ' চাৰিওফালে এনেকাই চলি আছে চান্দে হয় চবে খুজিব,
ফুৰিব বিচাৰি আছে হ আৰু এতিয়া যদি ওলাইও যাওঁ বৰষুণ দিলে আৰু প্ৰব্লেম হৈ যাব। তাতছে চবে ভাবি আছে চাগে ঘৰতে থাকি কতো নাযাও ময়ো তেনেকেই ভাবি আছো।
তাকেতো ক'বাত যাওঁ বুলি ভাবিলেও মানে পূৰা বৰষুণৰ কাৰণে বৰষুণ বতৰৰ কাৰণে। ওলাবই নোৱাৰা হৈ গৈছে মানে একেবাৰে মানে। ক'ৰবাত যাম বুলি ক'লেও নোৱাৰিব। ভাবিবই নালাগে আমি ক'ৰবাত যাব পাৰিম বুলি কি মানে বৰষুণৰ কাৰণে আৰু ৰ'দ বৰষুণ দিলেও ইমান দিয়ে নহয় ৰ'দ দিলেও ইমানেই দিয়ে গৰমৰ কাৰণে ওলাবই নোৱাৰি মানে। তাকেতো।
অ এতিয়া আৰু কিয় বৰষুণ দিবই কাৰণ কোৱাচোন। চুন।
অ হয়-হয় কালি পৰাতো অম্বুবাচী ম মেলা ষ্টাৰ্টেই হ'ব বৰষুণতটো দিয়া এইটো কম্পালচৰিয়ে হয় গ বৰষুণ দিয়াটো।
হা এইকেইদিনতো দিয়ে থাকিব তিনদিন এসপ্তাহ মানতো দিবইে বাৰু বৰষুণ দিয়ে যে অম্বুবাচী। মেলাত।
অ' অম্বুবাচী মেলাত দিবই বৰষুণ। লে
ভালেই দিয়া অকণমান ঠাণ্ডা-ঠাণ্ডা লৈ লও আৰু নহ'লে ৰ'দ, দিলে ৰদ।
হয় এই ৰ'দত গৰমত থাকিব নোৱাৰি অ কাৰন যে গৰম হয় নহয়। কিন্তু যোৱা বছৰৰ নিচিনা গৰম নাই দে। সেইটোতো একদম ভালেই বাৰু যোৱা বছৰ ভাল যোৱা বছৰ। গুৱাহাটী
বৰষুণ শুনি দিয়া নাছিলে ইমান। ৰ'দ দিছে লে যোৱা বছৰ এইবাৰতো বৰষুণ দিয়ে আছে।
দি আছে আৰু অ', যিমান মানে এতিয়াতো এনেকা-এনেকা জাগাত বৰষুণ হোৱাৰ কাৰণে মানুহে এতিয়া ত এনেককাে মানে হয় গৈ ওলাবই নোৱাৰা হয়। জানা নে! একদম ভালেই দিয়া চোন বৰষূণটো কিন্তু গৰমতটো সহিব নোৱাৰাৰ কাৰণে ভাল নহলে মানে অনাৰ বৰতে বৰষুণ দিয়াও ভাল
হা এ মানে অকমান বৰষুণ দিলে ঠিকে আছে বাৰু ইমান বৰষুণ দি থাকিলে তেতিয়া আৰু ৰাস্তা-ঘাট পুৰা বেয়া হৈ থাকে। যাব-চাব নোৱাৰি গাড়ী-চাৰি নচলে।
পুৰা আৰু নালা চালা একদম জাম লাগি যায়, একেবাৰে পানী ওপঙি ওঙি আহে। হল বাজন
আমাৰ মানে কি বৰষুণ দিলও প্ৰব্লেম, বৰষুণ নিদিলেও
অ', নিদিলেও প্ৰব্লেম হয় ঠিকেই কৈছা তুমি। বৰষুণ দিলেও প্ৰব্লেম নিদিলেও প্ৰব্লেম মানে কি কৰিবা এতিয়া মানে গ আোন আহিলেও পব্লম আছে নাহিলেও প্ৰব্লেম আছে। এতিয়া কাপোৰ কানি শুকুৱাই নাই জানা নে?
হা আৰু বৰষুণ দিলেও বস্তুৰ দাম চাম বাঢ়ি যায়তো।
অ', একবাৰে বাঢ়ি যায় ।এতিয়া আঞ্জা চব্জিৰ পাচলিৰ দাম অ', পাচলিৰ দাম কিমান বাঢ়ি গৈ চে বিলাহী পঞ্চাশ টকা কেজি। এতি কি আমাৰ ইয়াত অ', এনেই ডেইলি উইকলি বজাৰত পঞ্চাশ টকাকে তুমি এতিয়া য'ত বা এইগুলিয় বজাৰ চলি আছে তাতে যাবাচোন নব্বৈ টকা কেজি। ল' ব মানে বিলাহী অকল মানে এনেকা দাম বাঢ়ি গৈছে। বৰষুণ ন কাৰণে জানানে
উ'ম।
পুৰা একেবাৰে কেতিয়াবা বৰষুণ দিলেও প্ৰব্লেম হয়। কেতিয়াবা নিদিলেওঁ। ইমান কেইদিন বৰষুণ দিয়া নাছিল নহয়, এসপ্তাহ আগত চবেই কয় বৰষুণ দিলে ভাল বৰষুণ এতিয়া এসপ্তাহৰ পৰা বৰষুণ হৈ আছে।
বৰ্তমান দিয়ে থাকিব আৰু তেনেকে।
অ' দিয়েই থাকিব আৰু তেতিয়া কোৱা হব কি বৰষুণ নিদিয়াই ভাল মানে- জানানে কি যে হব। মানে আমৰ একো একোতে শান্তি নাই মানে অশান্তি আৰু
অ' আৰু মানে চবত সিটো মানে বেছি বৰষুণ বৰষুণো নালাগে ৰ'দো নালাগে। তেনেকুৱা যায়।
অ' একদম ঠিক পৰা একদম এইটো উ'ম কি বোলে- বেলেঞ্চ হৈ থাকিব লাগে আমাৰ কাৰণে হয়, নহয় কোৱাচোন অলপ বৰষুণ দিলেও আমাক প্ৰব্লেম হয় অলপ গৰম নহ'লেও আমাকে প্ৰব্লেম হয় নিজে হব ন আমাৰ কি কৰিবা আৰু আৰু কি কৰি আছা তুমি?
আছো এনে এতিয়া।
হয় নেকি।
উ'ম দিয়া অ দিয়া ঠিক আছে ।বাই।
বাই।
উ'ম।